মা
কি কৰি আছা
একো নাই তোমাৰ ইয়া ভাত খাই আহি পেলাই বহি
আহ অ ভাত কিহে খালা
ভাত তোমাৰ হোটেলতহে খালো এ মাংস খাহী মাংস খাহী মাংস খালো
ঠিকে আছে দিয়া খোৱা তোমাৰে দিন
হোটেলত নিৰামিষ ভাত খাবলৈ বেয়া যে
সেইটো বেয়া সদায় পইচা থকা মানুহে সদায় যেনিবা মাছে মাংস খাব পইচা নথকা বন্ধু শুনছা নাই হেল্ল' হেল্ল' হেল্ল' শুনিছা অ মাত ম ম দি আছো নাই মতা যে
এ ফুনটা আহি গৈছিলে
অ অ তাকে পইচা থকা মানুহে যেনিবা সদায় মাছে মাংসই খাব পইচা নথকা মানুহে হেল্ল' হেল্ল' হেল্ল' হেল্ল'
মানে এই তোমাৰ পাৰ্চেল এটা অৰ্ডাৰ কৰিছিলো মই
অ অ
ত পাৰ্চেলটো লব কাৰনে মানে হেৰি হয় আছে তই ফোন কৰি আছে মানে হেই কাৰণে
কি অৰ্ডাৰ কৰিছিলা
তোমাৰ এই হেৰি ৰানিং কৰিবৰ কাৰণে মানে মোৰ চুলিখিনি অকমান দীঘল আছিল যে মো ভাগ
অ
অ তাৰপিছত নি তাৰপিছত তোমাৰ হেৰি হ'ল এইটো পইচাটো অ পেকটা এই যে মূৰত যে মাৰে যে এইটো মাফলা তাইপৰ তেনেকুৱা এটা অ ইয়ালৈ অনাই নাই আপুনি নাজানো নহয় তাৰপিছত তোমাৰ মানে হেৰি হল সেইখন অৰ্ডাৰ দি থোৱা আছে মানে হেৰি কৰিবলৈ এইটো মোৰত মাৰিব কাৰণ তাকে আহি নাই নাই ৰাণিং কৰাই নাই কৰিবলৈ হোৱাই নাই এক
অ অ ইমান হুলস্থুল হৈ আছে
অ এই অকমান অকমান হেৰি হল মানে এইটো কে কাট লৈ আহিছ নে অকমানৈ আহিছো তাকে ভিতৰ স কাব
অঁ অ খবৰ আছো আৰু কি অ কনে কৰিবা শুই আছো গৰমত কি কৰিবা
উম গৰমত তাকেহে বাৰু
তুমিতো এচি তলত আছা এতিয়া আৰু
ভাত খালোঁ। ভাতটো তোমাৰ
অ', অ', অ', ত কন্দ অ', বত সানি ন তোমাৰোতিয়া তিনিখাতিৰিখা জননাব লাগ। কতে এ মানে ককা এজন আছে ককা এজনৰ আগৰ সেই পইচা খতি এনেকে গামোচা এখন লৈ ছিল ম
অহ
তাৰপিছত এতিয়া গামোচাখনৰ সৈতে পইচাটো হোই থাকিলে।
অ', অ
তাৰপিছত মোৰ দোকানৰ চলাই আহিছিলে।
অ।
তাৰপিছত তাকে সুধিবলৈ আহিছে কিন্তু পইচা নি ম বোলো কৰা নাই।
অ', অ বিশ্বাস নক'লে চি চি টিভি চেক কৰাই দিবা।
মইনো কি কৰিম ন সেইখন।
সেইটোৱেই তোমাৰো কি কাম?
আৰু এইখিনি অ খিনি অনা নাই মানে মনাত। জজি কছ ইিনি উলোৱাও নাই। তোমাৰ চি চি টিভি চেক কৰালৈও আকৌ হেৰি নহয় মালিক মই চুট কৰিব নোৱাৰো যে মালিক তাতে বোলে মই দাদাই পাৰে মই চুট কৰিব।
অ', অ', অ', নহয় বেছি বিশ্বাস নকৰিলে বেছি বিশ্বাস নকৰিলে দেখুৱাই দিলেই হ'ল। বাকী খবৰ কোৱাচোন? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। শুনিছা নাই হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। ইমান গৰমো গৰমত থাকিব নোৱাৰা হৈ আছো। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।